হেল্ল'
অ নমস্কাৰ
অ নমস্কাৰ ছাৰ ভাল আছেনে হয় হয় হয় আছোঁ ভালেই আছোঁ আপোনাই
আছো মইয় অ
আহ আছো ঘৰতেই আছো ঘৰৰ ওচৰতেই আছো
অ পিছে
অ পিছে অ মোটামুটি যদি আছে ভাল আছে আপোনাৰ আপোনাৰ খবৰটো ভালনে অ
ফোন কৰিলো মানে এটা বিষয়ত অলপ আলোচনা কৰাৰ কাৰণে মই এটা ফোন কৰিলো হা বিষয় বিষয়টো হল তাৰ মমানে আমাৰ যিটো উৎসৱ পাৰ্বন আছে
হয় হয় হয়।
তাৰমানে বিভিন্ন ধৰ্মত বিভিন্ন ধৰনৰ উৎসৱ থাকে ন হিন্দু সকলৰ দূৰ্গা পূজা, কালী পূজা। আৰু কিবা কিবি অসমীয়াসকলৰ বিহু মুছলিমসকলৰ ঈদ মহ খ্ৰীষ্টানসকলৰ বৰদিন বহুত
হয় হয়
ত' আমি যেতিয়া সৰু আছিলো না!
হয় হয়।
থকা সময়ত চাইছোঁ, মানে যদি এ বৰদিনৰ সময়ত খ্ৰীষ্টানহঁতে কিন্তু আমাক নিমন্ত্ৰণ কৰিছিল।
হয় হয় কৰিছে।
আৰু কিবা কয় আপোনাৰ হিন্দুসকলেও দুৰ্গা পূজাত আমাক নিমন্ত্ৰণ কৰিছিল। এই বস্তুটো আপুনি খেয়েল কৰিছেনে নাই? আগত যেনেকুৱা আমাক এ নিমন্ত্ৰণ কৰিছিল। আজিকালি কিন্তু তেনেকুৱা নাই অলপ কমি গৈছে যেন লাগ লাগি আছে মোৰ।
অ', হয় হয় হয়, এইটো কমি গৈছে। মানে, মানুহৰ কি হৈছে নাজানো। কিন্তু এইটো, বৰ্তমান মানে কমি গৈ আছে। আমাৰ লোকৰ যিটো সম্পৰ্ক আছিল সেইটো কমি গৈ আছে, হয়।
হয় পৰম্পৰাটো ধ্বংঅ হৈ আছে লাহে লাহে।
হয়, হয়।
ত' এইটো এই এই বিষয়ত লৈ এ কিবা পৰামৰ্শ আপোনাৰ ওচৰত আছে নেকি? মানে, যাতে আগৰ দিনবোৰ আমি ঘূৰাই পাওঁ তেনেকুৱা কোনো
হয়, হয়, হয়। এইটো কৰিবলৈ হলে আগতে নিজকে পৰিৱৰ্তন কৰিব লাগিব। নিজৰ দুখ নিজৰ দোষৰ কাৰণেই এই- এইবিলাক হৈয়ে আছে নেকি, সেইটো চাব লাগিব। অ', নিজকে নিজৰ
অ' বেলেগ ধৰ্মাৱলম্বী মানুহৰ লগত মানে মিলাপ্ৰীতিৰ যিটো ভাৱ সেইটো ঘূৰাই আনিবলৈ আমাৰ নিজৰে, মানে চেষ্টা কৰিব লাগিব। হয়, হয়। আমাৰ মুঠতে পৰিৱৰ্তন হ'ব লাগিব, আগৰ নিচিনাকৈ যাতে আমিয়ে
হয়।
উ আপোনাক মানে আজি ফোন কৰাৰ মোৰ এ উদ্দেশ্যটো হ'ল, আপোনা আজি কিন্তু মজ্‌ মুছলমানসকলৰ কিবা এটা উৎসৱ আছে, মহৰম।
অ আজি আছে, হয় হয়। হয়, হয় আজি আছে। এ বিভিন্ন ঠাইত মানে পালন কৰি আছে মহৰমটো
হয়, ত' সেইটো মানে, সেইটো চাই মানে, মোবাইলতো চালোতো, চাই মানে, অলপ মোৰ ভিতৰত কেনেকুৱা এটা অনুভৱ হ'ল যে আগত, এই যেতিয়া কিবা উৎসৱ -থোৎসৱ আহিলে, আমি সক সকলো একেলগ হৈ, কিমান আনন্দ ফূৰ্তি কৰিছিলোঁ। কিন্তু এতিয়া বেলেগ ধৰ্মৰ উৎসৱ বাদে দিয়ক না আমাৰ এইটোৱেই এই মহৰম আমি যেতিয়া সৰু আছিলো তে এ মহৰমটো কিমান উলহ মালহেৰে পালন কৰিছিলোঁ আমি আৰু
পালন কৰিছিলোঁ। হয়, হয়।
আমাৰ এৰিয়াত এ এনেকুৱা লাগিছে যে নায়েই। মৰমটো আমাৰ এৰিয়াত নাই বুলি ক'ব পাৰো। তাৰমানে আপুনি যে কলে যে আগত নিজে ঠিক হব লাগে সচ হয়, আমি নিজেই মানে লাহে -লাহে মানে কি কয় ভাতৃত্বত যিটো মানে বন্ধন আছে স বন্ধনৰ পৰা কিন্তু আমি ফালৰি কাটি গৈ আছোঁ।
গৈ আছো হয়।
এই উৎসৱ পাৰ্বণৰ যিটো পৰম্পৰা আছিল। এই পৰম্পৰাটো ঘূৰাই অনাৰ কাৰণে মানে কিছুমান পন্থা আমি ল'ব পাৰো। যেনেবা হয় ত বা হয় কেতিয়াবা ভুলতো মানুহৰ হৈয়েই থাকে। কেতিয়াবা আমাৰ মাজত এ কিছুমান হয়তো অ বেয়া প্ৰকৃতিৰ মানুহে অলপ হিংসা দেখুওৱাই দিয়ে না। যেতিয়া ঐ সিংহাটো আমাৰ ভিতৰত এ-সোমাই যায়, সোমাই গ'লে, মানে আমাৰ, মানে মগজুটোত তেতিয়া কি হয়? মানে ভাল চিন্তা কৰিব নোৱাৰে। বেয়া চিন্তাবোৰ হে হয়, বেয়া চিন্তাবোৰ সিহঁতে মানে কৰাত বেছি আনন্দ পায়। ঠিক আমিও তেনেকুৱাই হৈ আছোঁ বাৰু। ত এতিয়া কথা হ'ল
আচল, হা
যেনেবা আজি যিটো মহৰম সেইটোতো গলেই। সন্মুখত নিশ্চয়, আমাৰ আৰু কিবা উৎসৱ আহিব?
হয় আগন্তুক দিনত বহুত উৎসৱ আছে। আমাৰো আছে বেলেগ ধৰ্মৰ মানুহৰ বিলাকৰো আছে। সিহঁতৰ লগত কেনেকৈ মানে মিলা প্ৰীতিৰে আগৰ দিনটো দিনবোৰ যাতে ঘূৰাই পাওঁ
হয়।
সেইটোৰ বিষয়ে মানে
সেইটোকে কৈ আছো মই, তাৰমানে সন্মুখত আমাৰ ইছলাম ধৰ্মৰ, যিবোৰ উৎসৱ আহিব মই আপনাক অনুৰোধ কৰিম আৰু মই নিজেও কৰিম। পাৰিলে আপুনিও আৰু আপোনাৰ দুই-চাৰিজন, বন্ধু-বান্ধৱ এই বিষয়টোক কৈ দিব। তাৰমানে সন্মুখত যিটো আমাৰ আহিব উৎসৱ আহিব উৎসৱ আহিলে আমি কি কৰিম। আমাৰ ওচৰে পাজৰতে নিশ্চয় যিহেতু আমি বিভিন্ন ধৰ্মালম্বী মানুহে একেলগে কিন্তু বসবাস কৰি আছো ইয়াত। হয়, হিন্দু হিন্দু খ্ৰীষ্টান মুছলিম আপোনাৰ। এহ বেলেগ কিবাকিবি আছে আৰু। হয়, আদিবাসী, বড়ো চব ত আমি যদি সন্মুখৰ আমাৰ যিকোনো উৎসৱত যদি আমি সিহঁতক মাতি দিওঁ
হয়।
মই আশা কৰো সিহঁতক মাতি দিলে কিন্তু সিহঁতে আনন্দ মানে বহুত আনন্দিত ইটো হ'ব। যে মানে আগৰদিনৰ দৰে সিহঁত তে আমাক মানে, মানে নিমন্ত্ৰণ কৰি আছে। সিহঁতে কিন্তু উৎফুল্লিতভাবে আহিব। যেতিয়া আমাৰ ইয়াত আহিব আহি যেতিয়া মানে দুই চাৰি ঘন্টা সময় আমাৰ লগত কটাব বা অলপ খোৱা লোৱা কৰিব। অ, অলপ গল্প চল্প কৰিব, তাৰপিছত কিন্তু সিহঁত তোৰ, উম মানে, মগজুত যদিও বা বেলেগ কোনো চিন্তা, মানে আগৰ পৰা চলি আছে এইটো কিন্তু লাহে লাহে ওলাই যাব ওলাই যোৱাৰ পিছত কি হব সিহঁতৰ যেতিয়া উৎসৱ আহিব। সিহঁতে কিন্তু এটা চিন্তা কৰিব। আমাক কিন্তু অমক, অমকে কিন্তু নিমন্ত্ৰণ কৰিছিল সিহঁতৰ উৎসৱত। যিহেতু আমাৰ উৎসৱ আহি আছে। ত, আমিও সিহঁতক নিমন্ত্ৰণ কৰিম। যেতিয়া সিহঁতে আমাক নিমন্ত্ৰণ কৰিব, আমিও কোনো হিংসা নকৰি আমিও তাত গ'লোঁ। গৈ কিনে, মানে সিহঁতে যিটো খাব দিয়ে একেলগে খাম একেলগে দুই চাৰি ঘণ্টা টা অতিবাহিত কৰিম হা গল্প কৰিম। তেতিয়াহ'লে কিন্তু আমাৰ আগৰ দিনৰ যিটো সৰু কালত যে আমি চাইছো, আমাৰ মাজত যিটো ভাতৃত্ববোধ সেইটো কিন্তু মই আশা কৰোঁ নতুনকৈ আকৌ জন্ম ল'ব
নহ আপুনি একেবাৰে সুন্দৰ এটা পৰামৰ্শ দিছে। হয় হেল্ল'
আহ, কি কলে আপোনি?
অ আপোনাৰ যিটো আপুনি যিটো কথা কলে এইটো শুনি মোৰ বৰ ভাল লাগিল মানে এইটো এটা সুন্দৰ পৰামৰ্শ আমি সকলোৱে মানে এইটো বিষয়ে অলপ আৰু বেলেগকো জনাব লাগিব মানে এইটো হয়।
তাৰমানে মেইন কথাটো হ'ল কি অকলে অকলে কোনো কাম কৰিব নোৱাৰি না যদি আমি সকলোৱে কিন্তু যিকোনো কাম একৰ পৰাই কিন্তু আৰম্ভ হয় একৰ পৰা দুই দুইৰ পৰা পৰা তি, ন এনেকৈ যদি বাঢ়ি গৈ থাকে তেতিয়াহলে হয়ত এবছৰ বা দুবছৰ ত সম্মত নহ'লেও, মোৰ ধাৰণা আতি নিশ চাৰি বছৰ বা পাঁচ বছৰৰ ভিতৰত আমি আগৰ পৰিৱেশটো একদম ঘূৰাই আনিব পাৰিম। একো অসুবিধা নহব উম। যেনেবা হয়তো আপোনাৰ আপুনি এই বিষয় লৈ হয়তো বা চিন্তা কৰা নাছিল যেতিয়া মই লো নিশ্চয় আপনিও কিন্তু ভাল পালে কথাখিনি হয় এইটো ভাল কথা ত আপুনিও কিন্তু এতিয়া নিজৰ পৰা চেষ্টা কৰিব। লগতে আপুনি কি কৰিব আৰু দুই চাৰিজন মানক কিন্তু সুধিব যে এই অমক ভাইটিয়ে মোক ফোন কৰিছিল ফোন কৰি কিন্তু এটা মোক গুৰুত্ব গুৰুত্বপূৰ্ণ কথা কলে এনেকুৱা এনেকুৱা কথা সঁচায়ে কথাখিনি সঁচায়ে। যিহেতু আগৰ যিটো আমাৰ পৰিৱেশ আছিল সেইটো কিন্তু এতিয়া নাই আমি সেইটো ঘূৰাই আনিব লাগে লাগিব পৰম্পৰা বজাই ৰাখিব লাগিব ভাতৃত্ববোধ বজাই ৰাখিব লাগিব বল আমি আমি সকলোৱে মিলি অলপ চেষ্টা কৰি চাওঁ। তেতিয়াহ'লে হৈ যাব আৰু ভাল কথা ক'লে কোনো বেয়া নাপাব না সকলোতো কি ভাব আমিতো ভাল কাম কৰিম বেয়া কাম নকৰিম তাৰপিছত আহ আ আপোনাৰ এ আপোনাৰ ঘৰ যত তাতেওতো কিবা আপোনাৰ বেলেগ ধৰ্মাৱলম্বীৰ।
হ আছে আছে আমাৰ ওচৰে পাজৰে আছে বেলেগ ধৰ্মাৱলম্বী মানে খ্ৰীষ্টান আছে হিন্দু আছে আৰু উম ই চান্তালী আদিবাসী যিটো কয় সি হওঁক আছে চাৰি -পাঁচ এ, চাৰি পাঁচটা ধৰ্মৰ মানুহ আমাৰ গাৱ গাঁৱৰ ওচৰে পাজৰেই আমি সকলোৱে এনেই মিলি থাকো কিন্তু আমাৰ এই উৎসৱৰ মানে এইটো প্ৰব্লেম হৈ আছে মানে আগতে ভালো আছে ভাল আছে কিন্তু এতিয়া মানে, আপুনি যিটো কলে এইটো এই এনেকুৱাই হৈ আছে মানে লাহে লাহে আমিও সিহঁতৰ ঘৰত নায যাও সিহঁতেও আমাৰ ঘৰত নাহে হয় যিটো মিলা প্ৰীতি আছিল সেইখিনিও আমাৰ পৰা মানে দূৰ লৈ গৈ আছে হা হা দূৰত গৈ আছে।
তো তেনেহ'লে মই আশা কৰি মোৰ কথাখিনি আপুনি অলপ মানে গুৰুত্ব দিব আৰু অলপ চেষ্টা কৰিব যাতে মানে পৰিবেশতটো ঘূৰাই আনিব পাৰো। সকলোৰ কাৰণে ভাল হব কাৰণ কিমান দিন আৰু জীয়াই থাকিম, আজি মৰিলেই শেষ। কিন্তু মৰাৰ পিছত যাতে মানুহে মোৰ মোৰ বাবে অলপ আফচোচ কৰে এ মানুহজন ইমান ভাল আছিল দেই এনেকুৱা এনেকুৱা আমাৰ লগত মিলি থাকিছিল একেলগে গল্প কৰিছিলো উৎসৱ। পাৰ্বনত একেলগে গৈছিলো মোৰ কথা হ'ল এইখিনি কথা যাতে মই ম মানুহৰ মুখৰ পৰা ওলাই, এইটোৱে মই বিচাৰো বেলেগ একো নাই।
হয় হয়।
তেনেহ'লে ঠিক আছে
হয় ঠিক আছে আপোনাৰ লগত কথা পাতি বৰ ভাল লাগে হয়। নহয়, নহয়, নহয়।
কেতিয়াবা যদি প্ৰয়োজন হয় মোক ফোন কৰিব হা। কিবা বিষয় যদি প্ৰয়োজন হয় মোক ফোন দিব অসুবিধা নাই।
আহ ঠিক আছে ধন্যবাদ। কেতিয়াবা